এ, ঘৰতে বহি আছোঁ।
ঘৰতে বহি আছা?
অ'।
অ', পিছত চাহ তাহ খালি না নাই?
চাহ খালোঁ, চাহ খাই ভাত খোৱা টাইমেই হ'ল আমাৰ।
অ', ভাত খোৱা টাইমেই হ'ল তাৰমানে তহঁতৰ।
অ'। অ'।
অ', কি শাক চবজি কি খাবি নেকি আৰু?
অ', খাম আৰু অলপ পিছত।
অ', পিছত কি এতিয়া কি অকলে আচা ঘৰতেই?
অকলে আছোঁ।
অ'। পিছত কি আজি কি ফিল্ডত গৈছিলি?
আজি ফিল্ডত ৰাতিপুৱা গেছিলোঁ।
অ', অকলে গিছা না আৰু কোনোবাছিল তোৰ লগত আৰু।
মই গৈছিলোঁ, পিছত সুমনে গৈছিল।
অ', আৰু?
আৰু দুজনমান আছে, আৰু দুজনমান আছে।
অ', অ' হয় নেকি?
অ'।
অ', অ'। পিছত কিবা গৰমৰ বন্ধত হেৰ কত বাকি ঘূৰবা চুৰবা নাযাও নেকি?
গৰম বন্ধটো আহিল, যাম বুলি ভাবি আছোঁ।
ভাবি আছা যাম বুলি, অ', ইতাও হয়। কি অকলে যাম বুলি ভাবি আচা না আৰু লগৰ কেইজনমান আছে আৰু?
লগৰ কেইজন মানৰ লগতে যাব লাগব আৰু।
অ', অকলে যালে তো অলপ ভাল নালাগিব ন না।
আৰু হয়।
উম। পিছত তুমি এতিয়া কি কৰি আছা এনেই? কলেজ চলেজ নোযোৱা না যোৱা?
কলেজ চলেজ নাযাওঁ, বাদ দিছোঁ।
বাদ দিচা অ', বাদ দি কেনে কিবা কি চৰকাৰী কিবা এই চাকৰি বাকৰি কাৰণে কি প্ৰচেষ্টা চলোৱা নাই নেকি?
প্ৰচেষ্টা চলাই আছোঁ, অসম পুলিচৰ কাৰণে।
কি অসম পুলিচত?
হয়।
পুৰাতো প্ৰিপাৰেচন কৰি আছা পাই ফিল্ডতা়ব যাৱা, পুৰা ঘৰতে পঢ়ি থাকা পুৰা ঘৰৰ পৰা নোলোৱা। তোমাক দেখোন মই দেখা নাপাও বেছি।
যাওঁ কিন্তু পঢ়াটো নহয় নহয় বেছি।
অ' পঢ়াটো, পঢ়াটো নহয় নেকি?
নহয়, মনেই নাযায় পঢ়ব।
অ' মনেই নাজাই পঢ়িবৰ কাৰণে?
উম। ৰাতি ফিল্ডৰপৰা আহি আবেলি বল চল খেলি পিছত আহিয়ে খো খুমটি ধৰে।
অ', অ' হয় নেকি? ঘুমটিটো ধৰিবই, এইটো অলপ অলপ ভাগৰ লাগিলে, অলপ সোনকালে কৰি ঘুমটিটো লাগি যায়।
হয়।
দাউৰি দাউৰি গ'লে, অলপ খেলা ধুলা কৰিলে ভাগৰ লাগে তামাম।
অ'।
পিছত এনে ঘৰৰ এনে বাট বাকীত খবৰ চবৰ চব ভালেই।
ঘৰততো খবৰ চবৰ ভালেই।
অ' ভালেইতো হবা লাগে।
ভালে হ'ব লাগে পিছত, তই কি কৰি আছ?
মই এনেই অলপ গাঁৱত অলপ এনে ফুৰি আছোঁ ৰ। লগৰকেইটাৰ লগত। গৰম লাগে না তামাম আজি ৰ'দ দিছে পুৰা।
অ' ৰ'দ দি আছে এতিয়া।
গৰমটোতো বহুত গৰম, একদম গৰম, ঘৰত থাকাই নাযায় আৰু। ফেনৰ হাৱাতোৱে একদম কামেই নকৰে আৰু সেইটোও গৰম গৰম ভাব আহি যায়।
হয়। সেইকাৰণে ঘূৰি আছ নেকি?
হা?
সেইকাৰণে ঘূৰি আছা?
অ' এই কাৰণে ঘূৰি আছোঁ, বাহৰ তলত থাকো। ক'ত বা এই দি যে গছৰ তলত যাও, সেনেকা কৰি ঘূৰি আছোঁ আৰু।
অ'। বাহিৰত থাকিলেতো অলপ বতাহ পায়।
উম, উম, উম। উম, উম। পিছত তোমাক যে মই অলপ আগতে যে তোমাক যে ফোন কৰিছিলি ফোন কৰিছিলোঁ যে ত' তুমি যে কলি পিছত ৰ মই অলপমান পিছত দেৰিকে ফোন কৰিছে, কাৰাৰে ফোন কৰিছে ফোন কৰিছিল নেকি, গাৰ্ল ফ্ৰেণ্ড হ'ব পাৰে নেকি?
অ' নহয়, মোৰ এটা লগৰ আছিল তেওঁ ফোন কৰিছিল।
অ' লগৰ ন' লগৰ ন'?
অ' লগৰটোৱে কৈ আছিল বোলে কামাখ্যাত যাব।
অ', অ', অ' পিছত?
তেতাৰ ওপৰতে আৰু কল কেতিয়া যাবি।
সেতাৰ ওপৰতে তহ তহঁতাৰ দৰত দুইজনে কি আলোচনা কৰি আছিলি?
হয় অলপ আলোচনা কৰিলো।
অ' আজি কেই তাৰিখ, আজি চৌব্বিশ তাৰিখ না?
হয় চৌবিশ তাৰিখ।
ছাব্বিচ তাৰিখে শেষ শেষ হ'ব এই অম কামাখ্যা মেলাটো।
অ' কামাখ্যা মেলা ছাব্বিশ তাৰিখে শেষ হ'ব।
কালিৰ দিনটা আৰু সেইদিনা পৰোহি সেই দিনটা ধন আৰু দিনটাই চোন আছে আৰু বেছি দিন নাই নহ'লে। শেষ হবই মানে। গ'লে নহ'লে আজি নহ'লে কালিৰ ভিতৰতে যাব লাগিব ন'?
অ' আজিতো যোৱাই নহ'ব নহয়।
অ' আজি কেইটা বাজিল আজি দহটা বিয়াল্লিশে হৈ গ'ল। যদি আজি যদি আজি যদি গলি হয় যেন বা এনে নহলে তো ৰাতিপুৱাতো ওলাব লাগিল হয় ন ৰা ৰাতিপুৱা
অ', অ', অ' ৰাতিপুৱাই যাব লাগিছিল।
উম।
এতিয়া আৰু ৰাতি ছয়টাৰ পিছত গেট বন্ধ কৰি দিয়ে নহয় নিজ তলৰ পৰায়ে।
অ' এইখন আৰু নিয়মটো বেলেগ কৰি দিছে বোলে ন নিয়ম বদলাই দিছে বোলে কিবা ৰাতি এনে কেইটামান ছয়টা বজাৰ পিছত কি তাতে এণ্ট্ৰি কৰিবা নিদে বলে প্ৰৱেশ।
অ', অ' নো এন্ট্রি।
পিছত ভিতৰত সোমাই সোমাবোৱা মানুহ বিলাকো পিছতো বাহিৰত ওলাব পাৰিব ন
পাৰিব
পাৰে ন?
পাৰে পাৰে।
অ', অ', অ' কিবা কি কিবা যে? কিবা শব্দ ওলাই আছে কিবা কাম চাম কৰি আছে নেকি আপুনি?
কাম নকৰা অলপে ৰাস্তাত আহিলো
ৰাস্তাত আহলি
অ' পিছত কোৱা আৰু? তোৰ খবৰ পাতি
খবৰ আৰু কি কম?
গাৰ্লফ্ৰেণ্ডৰ খবৰটো ক অলপ মই শুনো
আছিলে এটা আকৌ একবছৰ সটো। এক এ এক বছৰে হৈ গ'ল মোক এৰি দিল নহয়
কিয় এৰি দিল আপোনাক?
এ মই বে বেকাৰ বৰ্তমান কাম চাম নকৰো নহয়
অ', অ', অ', অ' পিছত?
সেইকাৰণে এৰি দিল আৰু।
অ', পিছত কেইতিাক ফোন চন কিবা মেছেজ কিবা কিবি নকৰা নেকি আৰু এতিয়া?
বৰ্তমান কেইদিনমান আগতে আছিল সম্পৰ্কত কিন্তু বৰ্তমান আৰু
অ', অ', অ', অ' পিছত পিছত এতিয়া যে ক'তব যে। তুমিতো তুমিো ক'বা এনে বাজাৰত ত যাত। ই সেইটো আপদক যদি তুমি ছোৱালীটোক যদি দেখাবা কিবা মাত চাত কৰা না নকৰা?
বা মাত মানে মইতো বৰ্তমান বাহিৰত আছিলো এক বছৰ। বৰ্তমানতো দেখাই পোৱা নাই ঘৰত অহা।
এইবাৰো দেখা পোৱা নাই?
নাই পা যোৱাবাৰ দুৰ্গা পূজাত আহিছিল। কিজানি কিন্তু মই ঘৰত নাছিলোঁ নহয় ঘৰত।
অ', অ', অ', অ'। এতিয়াতো আৰু কিবা কিবা কিবি আৰু সম্পৰ্ক নাই তহঁতৰ।
বৰ্তমানতো সম্পৰ্কত ন বৰ্তমান নাই সম্পৰ্কত।
অ'
এনে যে কিবা যে হেৰি গাৰ্লফ্ৰেণ্ড যে আছিল এবছৰ মান আগত কি তুমি কি এটা। তাক কি ক'তবাকি ফুৰিবলৈ লৈ যোৱা নাই নেকি?
ফুৰিবলৈ লৈ গৈছিলো আগতে আমাৰ পূজাাত মেল মেলাত।
অ'। পুৰা পুৰা লৈ গৈছিলি ন ফুৰিবলৈ।
অ', অ'।
ঠিকেই আছে।
এতিয়া মানে গোটেই ছোৱালীবিলাকে চাকৰিহে চাই না।
অ', এতিয়া না বৰ্তমান দিনত ন।
বৰ্তমান
উম, উম, উম, উম। সেইটোকে সেইটোকে বিচাৰে আৰু বেকাৰ
হয়, হয়।
বি সটোক নিবিচাৰে আৰু না ল'ৰা কেইটাক।
হয়।
চাকৰি বাকৰি থাকিলেহে এনে ভাল আপি পাব কি পাব এনে মানুহ বিলাকে কয় আৰু।
হয়।
সেইটোৱে।
সেইটোৱে হৈছে আজিকালি।
পিছত এনেকি তুমি তই গুৱাহাটীতো গৈছিলা ন গুৱাহাটী? এনে কেইবাৰমান গ এনে কেইবাৰমান গৈছিলি?
মোৰ গুৱাহাটী যায় থকা হয় হিচাপে নাই অহাৰ পিছত। মাজে মাজে যায়ে থাকো কিবা কাম ওলালে।
মাহতো এনে কেইবাৰ মান যায় থাক সেই মাহত?
মাহত মই দুই তিনিবাৰ হয়য়ে যোৱা।
অ', দুই তিনিবাৰ হয় ন এনে তাজে যায়তো এনে গুৱাহাটী যায় দুই মাহ যদি হয় তাতে যাইতো গুৱাহাটীত যাই কেনোতো ভালে লাগে ন।
ভালে লাগে বহুত জাগা আছে নতুন নতুন পাৰ্ক।
অ', কিবা গুৱাহাটীৰ হেৰি কিবা যে কয় এই চিৰিয়াখানা নে কলা ক্ষেত্ৰত নাই কিবাকিবি যে আছে চাইনচ মিউজিয়াম সেইবিলাক যোৱা নাই নেকি আপুনি?
অ', সেইবিলাক যোৱা নাই নতুনকে যে এখন পাৰ্ক খুলিছে। সেইটোত গেছিলো। সচাকে ভালে লাগে যায় যায় কেনে ফুৰি চাই আহিলো।
উম, উম, উম, উম, ভালে লাগে ন ফুৰি কিন্তু ভালে লাগে ময়ো কিন্তু ফুৰি বিৰাট মৰি বহুত ভাল পাওঁ মইয়ো ফুৰিবলৈ গ'লে বিৰাট ভাল পাওঁ।
অ', ময়ো বিৰাট ভাল পাওঁ।
ফুৰিবলৈ যোৱাটোৱে বেচ নেকি আমাৰ কাৰণে সেইটোয়ে হ'ল।
অ', অ', বেছ যাবতো মন যায় কিন্তু পইচাটো নহয় নহয়।
সেইটোয়তো পইচা পাতিৰো কথা আছেই। অলপ ঘৰৰো কিবা কথা আছে। সেইটো কৰা নাই আৰু যাব মন গ'লে যাৱা নহয় আৰু।
হয়, হয়।
পিছত কি এনে তহঁতৰ এনে ঘৰৰ পৰিয়াল এনে কিমানজন মান আছে পৰিয়াল?
আমাৰ পৰিয়াল আমি চাৰিজনে।
অ', অ', অ', ঠিকে আছে এনে সেনেকুৱা পৰি পৰিয়াল হোৱা
অ', অ', অ', আমি মা দেউতা মই আৰু ভন্টি।
উম, উম, উম সেইটয়ে ভাল সৰু পৰিয়ালটোয়ে ভাল।
অ'।
উম। তিয়া এতিয়া কি ঘৰৰ কি ৰা ৰাস্তাত ওলাইছা বোলে তুমি।
অ, আমাৰ বাটতে আছো ইয়াতে।
বাটতে আছা অকলে।
অ, গললে।
অ'। ঠিকেই আছে কালি ৰাতিত পানী পৰিছিল বোলে ন কালি ৰাতি।
অ, ৰাতি বৰষুণ দিছিল ৰাতিত অলপ।
গম পাইছ নে পোৱা নাই মইতো গমেই পোৱা নাই পুৰা, পুৰা। শুই গছো আৰু গমেই পা নাই।
অ, মই অলপ, অলপ গম পাইছিলো।
অ', অ'। অলপ, অলপে গম পাইছিলা তুমি? অ, ঠিকে আছে। আজিতো দিনটো কিবা ডাৱৰীয়া, ডাৱৰীয়া টাইপৰ হৈ আছে নে এনে। কিবা ৰ'দো দিয়ে মাজে, মাজে কিবা অলপ এন্ধাৰো হৈ যায়।
অ', অ', ৰ'দ দিছিল এতিয়া আৰু অন্ধকাৰ।
বৰষুণতো দিব নেকি আজিও।
হা বৰষুণ দিবই।
পিছত কি গা ধুইচা না ধুৱা নাই তুমি?
অ, গা নাই ধোৱা।
পিছত ধুবা নহ'লে। আবেলি মানত না অলপ পিছতে ধুবি। অ, আবেলি গা ধুই পিছত আকৌ আৰু ফিল্ডত যাবি। বল খেলাব কাৰণে না এনে ফুৰিবলৈ যাবি।
এনেই ফুৰি চাব যাম কো